হেল্ল'
অহ শুই আছা অহ মই এতিয়া অলপ ওলাই আহিছো ৰবা
অ কি খবৰ বাকী
খবৰ ভাল বাৰু তোমাৰ
অ মোৰো ভালে ঘৰত সকলোৱে কেনেকা আছে
অ আছে আছে চব থিকে আছে তোমালোকৰ
আমাৰো ঠিকেই আছে পিছে ৰাতিপুৱা কিবা খালানে নাই
ৰাতিপুৱা একো মানে বাৰটা মানত খাই আহিলো বাৰু এতিয়া একো খোৱা নাই।
অ ভাত খোৱা নাই নিকি এতিয়ালৈকে।
ভাত খোৱা নাই এতিয়ালে
অ কোৱা পিছে কেলে ফন মাৰিলা
অ এনেই খবৰ সুধিবলৈ ক'বাত ওলাই গলা নিকি নে এনেই আছা
অ ঘৰতে আছো মই মানে তুমি মানে আজি মোৰ লগত মানে এনে আৰু ট্ৰেভেলিঙৰ কথা পাতিব খুজিছা
অ
অ কোৱা পিছে
অ কি কৰি আছা পিছে
এনেই আছো মই মানে ভাত চাত খাই উঠিলো মানে তুমি এনে ক'ত মানে ট্ৰেভেল কৰি ভাল পোৱা বেছি
এনে ট্ৰেকিং কৰি বাৰু ভাল পাওঁ মই অলপ
অ ক'ত মানে ক'ত যাই কেনে ভাল
অ, এনে ধৰা পাহাৰীয়া এৰিয়া চেৰিয়া এইবোৰ এটাই ভাল লাগে অলপ এনেকে ধৰা, তুমি
মইতো এনে মইও, পাহাৰীয়া মানে এৰিয়া টাইপত মানে মানে এনেকা টাইপৰ পাহাৰীয়া টাইপৰ জাগাত যাই ভাল লাগে মোৰো। সেনেকা পাৰ্কে পাৰ্কে যাওঁ ফুৰিব কাৰণে। এনে গৈছো ফ্ৰেণ্ডচ সোপাৰ লগত। মেঘালয় চাইডত মানে এনে মই যোৱা বহুত জাগাত গৈছো, এনে বাহিৰা জেগাতো গৈছো। এতিয়াতো যোৱা নহয়েই বেছিভাগ। তুমি মানে গৈছা নেকি এনে, ক'ত ক'ত ঘুৰি পাইছা বাহিৰা জেগাত? হেল্ল'
ধৰা বাহিৰা জাগা মানে মই ডিব্ৰুগড় গৈছো বাৰু।
ক'ত গৈছা?
ডিব্ৰুগড়।
অ, ডিব্ৰুগড় কৈছা নেকি?
অ, এনেও মানে ফুৰিব
অ', আৰু ক'ত গৈছা, ফুৰিব কাৰণে?
হেল্ল'
এনেই ধৰা ফুৰিব, এনেই এক'লেণ্ড গৈছো বাৰু এক'লেণ্ড গৈছো আৰু যাম বুলি ভাবিছো চিলং জলং এনেকে
অ, যোৱা ভাল হয়, ঘুৰিব লাগে ট্ৰেভেল অলপ কৰিব লাগে, এক্সপেৰিয়েঞ্চ হয় তোমাৰ। বহুত ভাল মানে, উম, উম, মইও মানে গৈছ ছিলো, এনে বেংল'ৰ যাই পাইছিলো আৰু মানে এনে ক'ব গ'লে হোজাই চাইদ গৈছো, তাৰ পিছত তেজপুৰ চাইদ গৈছো তাৰ পিছত তোমাৰ ৰাণী খামাৰ চাইড গৈছো, তাৰপিছত আৰু
এইখন বেছ লাগিব তোক
হেল্ল', শুনা পাইছা ন'?
অ' পাইছোঁ।
অ', ত' মই আৰু মানে সেনেকা টাইপৰ জাগাতে যাই পাইছো ভৈৰৱ কুণ্ড, ভূটান টাইপৰ জেগাত যাই পাইছোঁ আৰু, ট্ৰেভেল কৰি পাইছোঁ।
অ' ভৈৰৱকুণ্ড গলা?
অ', গৈছো, ভৈৰৱকুণ্ড গৈছো। পিকনিকত গৈছিলো মানে আমাৰ সকলো ফেমিলিয়ে, তুমি এনে যোৱা নাই ভাল লাগিল বহুত। ভাল লাগিল যাই কেনে, ভূটানো যাই চাই আহিলোঁ, ওচৰতে হয় ন, তাৰ ওচৰতে ভূটান হয়।
অ' এনে ভৈৰৱকুণ্ড যোৱা নাই বাৰু মই, যাব লাগিব।
অ, যাবা, পিকনিকৰ কাৰণে ভাল হয়, পিকনিক স্পট হয়।
উম, সেইয়াই, তাকে ভাবি আছোঁ।
এনে ফ্ৰেণ্ডচ সোপাৰ লগত যাবা, ক'ত আৰু ক'ত ক'ত গৈছা এনে? তুমি ট্ৰেভেল কৰিছা?
এনে ধৰা গলো আৰু বেলেগ ক'তো যোৱাই নাই মই। যাবলৈ মানে সময় নাপাওঁ, ডিউটিৰ কাৰণে সময় নাপাওঁ বিশেষকে।
অ' আৰু মানে এনেতো ইয়াতে গুৱাহাটীতে পাৰ্কে পাৰ্কে গৈছাই ন?
অ' গুৱাহাটী এনেকে উজান বজাৰ পাৰ্ক চাৰ্ক এনেকে গৈছোঁ বাৰু মই।
উম, নতুন এখন পাৰ্ক খুলিছে ন গুৱাহাট টিত সেইখন যোৱা যাই পাইছ যেনেই ৰাধিকা যে বুলি কয় উজান বাজাৰ
অ', কুনে নাই নতুনকে খুলিছে নেকি?
নতুনকৈ নহয় মানে হৈছে আৰু অ', পাঁচ ছয় মাহ হৈছে।
হয় নেকি, অ', সেইখনত যোৱা নাই চাগে মই।
যাবা বহুত ডাঙৰ হয় পাৰ্কখন। অ', আৰু আৰু এখন খুলিছে ৱাটাৰ পাৰ্ক ৱাটাৰ পাৰ্কেও যোৱা নাই ৱাটাৰ পাৰ্ক গৈছা ন তুমি, একলেন গৈছা আৰু
অ', অ', আৰু ক'ত গৈছা ৱাটাৰ পাৰ্কত?
আৰু ড্ৰিমলেণ্ডত এবাৰ গৈছিলোঁ মই। কিন্তু ইমান এটা ভাল নালাগে তাত যায় মানে সৰু হয় ন অলপ।
উম, উম। মইও যাম বুলি ভাবিছোঁ ৱাটাৰ পাৰ্ক, যোৱাই নহয় মানে ভাবো পিছত আৰু প্লেনিং অ', অ', মানে যোৱাৰ প্লেনিং হয়। পিছত আৰু কেনচেলে হৈ যায়, পিছত যাই কেনে। এতিয়া ভাবিছোঁ যাম বুলি ভাবিছোঁ ৱাটাৰ পাৰ্ক মোৰো বহুত ভাল লাগে ৱাটাৰ পাৰ্ক ঘুৰিব বহুত ভাল এনেই কি, কি চাইছিলা তাতে যাই কেনে, কেনেকা টাইপৰ জাগা মানে।
অ', ধুনীয়া জাগাখিনি তোমাৰ ধৰ অলপ এই ৰাণী চাইদততোন।
উম, উম।
আৰু ধৰ তোমাৰ বিশেষকে পানী আছে ৱাটাৰ্লাইড বেছি ভাল লাগে, ৱাটাৰ্লাইড আৰু কিবা অলপ ভাল লাগে
অ', ভালেই এনে যদি এনেকা হয়।
ৰেইন ডান্স আছে সেইটোও ভাল লাগে।
অ', অ'।
মানে ভাল লাগে আৰু বহুত মানুহ থাকে না সেনেকে গোটেই মানুহ বোৰৰ লগত তেনেকে
অ', ঠিকেই আছে সেনেকা মানে সেনেকা হ'লে ভালে, ময়ো ৱাটাৰ পাৰ্ক যাব খোজছো প্লেনিং হয় পিছত আৰু যোৱাই নহয়, আজিকালি মানে ক ত' ট্ৰেভেল কৰাৰ মানে সময়ে নাই মানে ভাবিছোঁ ভাবিছিলোঁ গৰম বন্ধত যাম বুলি, তাৰ পিছতে ইণ্টাৰ্নশ্বিপ আহিলে আৰু নগ নগলো আৰু যোৱাই নহ'ল আৰু অ', আমাৰ ইন্টাৰ্ণশ্বিপ চলি আছে ন কলেজত ত সেইটোৱে কৰি আছোঁ। সেইটো কাৰণে প্ৰব্লেম প্ৰব্লেম হৈ গৈছে মানে মই ক'তো যাব পৰা নাই মই ভাবিছিলোঁ বহুত জাগাত যাম বুলি ভাবিছোঁ এবাৰ নানীৰ ঘৰত তাৰ পৰা আহি কেনে চাওঁ অলপ, যাম ক'ত বা প্লেনিং বনাওঁ ফ্ৰেঞ্চ সোপাৰ লগত
যোৱাই নহ'ল তোমাৰ এনেকা প্লেনিং আছে নেকি ক'বাত যোৱাৰ
অ', মই ভাবিছোঁ বাৰু এই গ্ৰাছলেণ্ড যাওঁ নেকি, এই ভূটানৰ চাইডে।
অ', যাব পাৰা এনে। তাতো ভাল লাগে, ভূটান চাইডো ধুনীয়া হয় জাগাটো।
ধুনীয়া হয় অলপ ভূটানখন। ধুনীয়া আৰু এই পাহাৰ চাহাৰ থাকে সেনেকে অলপ খোলা জাগাটো।
আৰু তাতে এতিয়া এ এখন ব্ৰিজ আছে তাতে ভূটানত, আমি ব্ৰিজ টোত উঠিছিলো মানে, এনেকা টাইপৰ বহুত ডাঙৰ মানে সেনেকা টাইপ ব্ৰীজ বাঁহৰ ব্ৰীজ হয়। এতিয়া চাগে অলপ চেঞ্জ হৈছে গম নাপাওঁ মই যেতিয়া গৈছিলো সেই বাঁহৰ আছিল ব্ৰীজখন
হয়' নেকি?
উম' উম' বহুত লম্বা আছিল ব্ৰীজখন পুৰা বাঁহৰ আছিল। তাতে আৰু তুমি মানে অ'খোজকাঢ়ি যাব পাৰিবা, আৰু বেলেগ মানে গাড়ী মটৰ লৈ যাব নোৱাৰা। বাঁহৰ হয় ন, ভাঙি যাব পাৰে। অ' উম' উম--মানে একদম এনেকুৱা ল লতকোৱা টাইপৰ লতকি শিলি তুমি যোৱা যদি হিলি হিলা হিলা টাইপ থাকে।
অ' ভালে লাগে তেনেকে।
উম' এনে কাজিৰঙাত যাই পাইছা?
কাজিৰঙাত এই, যোৱা নাই মই।
মানে মোৰ আৰু কাজিৰঙা, নাই যোৱা মোৰো বহুত যাবৰ মন ভাবিছোঁ এবাৰ প্লেনিং বনাই যাওঁ।
অ' যাব পাৰা ভাল লাগে কিন্তু এনে, মই যোৱা নাই।
উম' উম' মোৰ লগৰ বোৰে গৈছিল ন? ত মানে তাৰে দৃশ্য চাই। কেনে মোৰ ভাল লাগিছিল। চাই কেনে কি মই ভাবিছোঁ এবাৰ যাম বুলি চাই কেনে
অ' এনে তোমাৰ কাজিৰঙাত কি ভাল লাগে? চাইডত,
মোৰ এনে, পোৱা নাই মানে এশিঙীয়া ল' এশিঙীয়া গড় আছে ন? সেইটো চাবৰ মোৰ বহুত মন মানে,
অ'
এনেটো চোৱাই যায়। চিৰিয়াখানাত গ'লেটো এনেটো চোৱাই যায়, হাতী সোপা যি চাব চাবই পাৰি জন্তু, জীৱ -জন্তু কিন্তু মানে মোৰ মানে চাব মন
জিপ চাফাৰী কৰিবা? হেল্ল' হেল্ল' হেল্ল' হেল্ল', হেল্ল' কাৰিয়া, কাৰিয়া ৰহিতৰ কাৰিয়া,
আৱাজটো শুনা পাইছা ন তুমি?
অ' এতিয়া শুনিছোঁ মানে, তেতিয়া বজি গৈছিলে ভয়জটো।
অ' অ' তোমাৰ নেটৱৰ্ক চাগে প্ৰব্লেম হৈ আছিল।
অ',
উম ত মই সেইটোয়ে কৈছো এনে গুৱাহাটীতো যায়ে পাইছো পাৰ্কে চাৰ্কে বহুত জোগাত যাই পাইছো। এনে বাহিৰা জেগাত যোৱা নহয় ইমান ভাবিছো আগতে মই বহুত মানে ট্ৰেভেল কৰিছিলো। এতিয়া মানে ট্ৰেভেল নহয়ে আৰু বেছি বা কলেজ অহাৰ কৰা মানে তিনিমাহ মাহ পিছে পিছে আৰু একজাম আহি যায় চেচনেল হয় তিনিমাহ পিছত আগত তিনিমাহ সি যায় ফাইনেল হয় সেইকাৰণে যোৱাই নহল আৰু ক'তো
উম
সেইটোৱে মানে আৰু কি ভাবিছা এতিয়া আৰু তোমালোকৰতো নাই চাগে ন, তোমাৰ কলেজ এতিয়া।
অ', কলেজ নাই বাৰু, মোৰ এক্সজাম শেষ হ'ল।
অ', তুমি এ, তুমি এতিয়া কি মানে, এনে ফুৰিব-চুৰিব যাব পাৰা এতিয়া তুমি ট্ৰেভেল কৰিব পাৰা।
অ', পাৰো মানে সময় ধৰা সময় নাপাও, মানে ডিউটি টাইমতটো গুচি যায় ন।
অ', অ।
ডিউটিতে গোটেইখিনি সময় গুচি যায়।
উম, কিন্তু এনে ট্ৰেভেল কৰি মই বহুত ভাল পাওঁ। ক'ব গ'লে, মই বহুত মোৰ ফ্ৰেণ্ড কোপাৰ লগত বেছি ভাল লাগে, যাই কেনে মোৰ। মই বহুত মানে ভাল লাগে মানে আৰু ট্ৰেভেল কৰি।
অ', অ', মানে
সেইটোৱে, সেইটোৱে ভাবিছো এবাৰ ফ্ৰেণ্ড কোপাৰ লগত, তুমি এদিন ক'বা তুমি ক'ৰবাত যদি যোৱা ময়ো যাম, একেলগে ফুৰি আহিম ফ্ৰেন্সে খোপাৰ লগত। অ', অ, প্লেনিং বনাবা, তুমি যেতিয়া সময় পোৱা তেতিয়া কবা, একেলগে যাম।
অ', ঠিক আছে।
সেইটোয়ে মানে, হ'ব দিয়া হা, মই অলপ মানে মই, মোৰ অলপ কাম আছে, মই কাম কৰি লও হা, পিছত তোমাক ফোন মাৰি আছো, উম উম।